হেল্ল'।
অ' কোৱা।
অ কি খবৰ।
ভাল তোমাৰ কি খবৰ।
অ। মোৰো ভাল এনে এতিয়া তুমি কি কৰি আছা। ছা।
এনে একো কৰা নাই বহি আছোঁ তুমি কি কৰি আছা।
মই মানে তোমাৰ ধৰা নিউজ চাই আছিলোঁ। এতিয়া মানে বৰ্তমান গ। গোটেইকেইটা নিউজ চেনেলত তোমাৰ এটাই মানে আহ বিষয় আলোচনা হৈ আছে তোমাৰ মূল্য বৃদ্ধিটো এতিয়া সকলোতে মানে মূল্য বৃদ্ধিয়ে মানে। সকলোতে আলোচনা হৈ আছে এনে তুমি মূল্যয় বৃদ্ধিৰ বিষয়ে কি কব বিচাৰা মূল্্যবৃদ্ধি হয় নোকি
মূল্যবৃদ্ধি হৈছে সময়ৰ লগে লগে বস্তু আৰু সেৱাৰ মূল্য বৃদ্ধি পোৱা সেইটোৱেই মূল্য বৃদ্ধি
অ অ তাকেই কিন্তু এই মূল্্য বৃদ্ধিটো হলে বহুতো সমস্যা চাৰ সন্মুখীন হয় মানুহবোৰে যেনেকে ধৰা অ', এতিয়া মূল্যবৃদ্ধি হোৱাৰ লগে লগে, মানুহে দাৰা যিটো কাম কৰি আছে বা অফিচত অ', মানুহখিনি বা ধৰা, সৰু-সুৰা জবেই হওক বা, তেওঁলোক ক'তো চেলাৰীটো বাঢ়ি নায যায় ন' ত' তেনে ক্ষেত্ৰত বহুত খিনি মানে অ', সমস্যাৰ সন্মুখীন হয় মানুহখিনিয়ে। ত'ত অ'।
হয়, বহু, বহু কাৰণ থাকে সেনেকুৱা।
উম।
যেনে চাহিদা বৃদ্ধি, উৎপাদন খৰচ বৃদ্ধি বা যোগান কমি যোৱা।
অ', অ', সেইটো বাৰু ঠিকেই কৈছা তুমি। অ', মূল্য বৃদ্ধি হোৱাৰো কাৰণ থাকে তোমাৰ, ধৰা বস্তু এটাৰ চাহিদা বৃদ্ধি হোৱা যদি উম, বজাৰত বস্তু কম আছে ধৰা পঞ্চাশ ইউনিট আছে। যে মানুহ যদি দুখত প্ৰায়ে চাহিদা কৰিছে, সেইটো অভিয়চলি তাতে মানে তোমাৰ হেৰি মূল্য বৃদ্ধি হ'ব বস্তুটোৰ দামটো বাঢ়িবই। আৰু ইপিনে তুমি ক'লা যে চাহিদা কম চৰি, তুমি কলা ! ! ! ! ! ! ! ! ! ! কম হোৱা, সেইটো হয়, ‌ যদি বস্তুটো যোগ ! ! ! ! ! ! ! ! ! ! নাথাকে তেতিয়াও মানে সেই বস্তুতটো গোটেই কেইজন গ্ৰাহকক বিতৰণ কৰিব নোৱাৰিব। আৰু সেইটোৰ কাৰণে হয়তো বস্তুটোৰ মূল্যতটো বৃদ্ধি হৈ যায়। তাৰ পিছত আৰু এটা ক'লা তুমি যে উৎপাদনৰ খৰচটো বৃদ্ধি হোৱা। অ' সেইটোও বাৰু ঠিক কথা যদি বস্তু এটা বনা, বনাওতে যদি বস্তুটোৰ খৰচ বেছি হয়, তেতিয়াহ'লে বজাৰতো সেই বস্তুটো বেছি দামতে বি বিক্ৰী কৰিব লাগিব ন, যোনে মানে অ' উৎপাদনকাৰী হয় তেওঁৰো লাভটো চাব লাগিব। ত' এইকেইটা তোমাৰ হৈছে মেইন কাৰণ। ইয়াৰ বাহিৰেও কিবা কাৰণ হব পাৰে বুলি ভাবা নেকি এনে তুমি?
আহ ইয়াৰ উম ইয়াৰ বাহিৰেও আহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পালে পৰিয়ালৰ বাজেটো প্ৰভাৱ পৰে, আৰু অ', ইয়াৰ ফলত দৈনন্দিন ব্যৱহাৰৰ অবস্তু বোৰো অধিক দামী হয়। সাধাৰণ মানুহৰ অহ, অ', খৰচো বাঢ়ি যায়। সাধাৰণ মানুহৰ বা বাজেটতো প্ৰভাৱ পৰে।
উম, তাকেই তাকে ঠিকেই কৈছা তুমি। তো যে বাজেটত বহুত খিনি প্ৰভাৱ পৰে মানুহ ধৰ তেতিয়া ধৰা মই ক'লো যে মোৰ মোৰ মানে বাজেট ধৰা এক হেজাৰ আছে এতিয়া। আৰু এক হজাৰত মানে মই গোটেই খিনি বস্তুয়ে কিনি লওঁ ধৰা তেতিয়া হ'লে যদি বস বস্তুটোৰ মূল্যটোৱে বাঢ়িছে। যায় তেতিয়াহ'লে মোৰ এক হোজাৰ টকাতো থাকিও মানে মোৰ একো লাভ নহ'ব। ত' মই বস্তুটো আকৌ মানে বেছিকে নোৱাৰিম, বা বাজেটো খৰচটো মোৰ বেছি বাঢ়ি যাব তেতিয়া, কিন্তু উপাৰ্জনটো মোৰ সমান খিনিয়ে আছে ধৰা। তেতিয়াহ'লে মানে বহুতো সমস্যাৰ হয় মানহ ত মূল্য বৃদ্ধিটো ক'ব গ'লে বহুত ক্ষেত্ৰত মানে এ ভাল নহয় বুলি ভাবো মই।
অঊ নহয় সীমিত আৰু নিয়ন্ত্ৰিত মুদ্ৰাছ আহ মুদ্ৰা স্বাভাৱিক তেন্তে যেতিয়া ম মূল্য অত্যাধিক হাৰত বৃদ্ধি পায় সেই সময়ত মানুহৰ জীৱ কঠিন হয় পৰে
অ' অ'।
সঠিক বাজ বাজেট বনাই, অ' সঠিক বাজেট বনাই সঞ্চয় কৰি আৰু অপ্ৰয়োজনীয় খৰচ কমাই কেনে মূল্যবৃদ্ধিটো আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
আ আচ্ছা এইটো তুমি বহুত ভাল কথা কৈছা যে আঁ নিয়ন্ত্ৰিত কৰিব পাৰো যে সঠিক বাজেট বনাই। বা সঞ্চয় কৰি আমি বা আৰু এটা কি ক'লা তুমি? অ'। অ', বস্তুক অ'। আৰু এটা ক'লা যে তুমি অ', মানে আমি যদি নিয় উপাৰ্জনটো যদি অ', উপাৰ্জন নহয় তুমি এইটো খৰচটো যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেতিয়াও হয়টো বহু পৰিমাণে আমাৰ মূল্য বৃদ্ধি হ'লেও মানে আমি সেইটো মানে কম কৰিব পাৰোঁ আৰু আমাৰ বাজেট মতে চলিব পাৰোঁ। এতিয়া তুমি ক'লা অত্যাধিক খৰচো মানে তেনেকেই কৰিব নালাগে মই ভাবো।
হয়, অ'। অ'। অ', আৰ্থিক শিক্ষাৰ গুৰুত্ ত' আছে নেকি।
আৰ্থিক শিক্ষাৰ তোমাৰ বহুতো গুৰুত্ব আছে এতিয়া দেশ এখনৰ অৰ্থনীতিৰ ধৰা কেনেধৰণে চলিছে সেইটো যদি আমাৰ দৰে ছাত্ৰ-ছাত্ৰী বা আমাতকে সৰু ছাত্ৰ-ছাত্ৰীয়ে যদি আৰ্থিক জ্ঞান লাভ নকৰে তেওঁলোকেনো পাছলৈ গৈ কেনেকে গম পাব যে অৰ্থনীতি, দেশ এখনৰ তোমাৰ অৰ্থনীতিটো মানে কেনেকে চলিছে। ত' সেইটোৰ বাবে মই ভাবো যে আৰ্থিক শিক্ষাত যথেষ্ট ভাৱে গুৰুত্বপূৰ্ণ আছে।
অ', শেষত অ', মূল্যবৃদ্ধিৰ আহ বিষয়ে তুমি কি বাৰ্তা দিব বিচাৰা?
মূল্যবৃদ্ধি। আচ্ছা মানে মই কলো যে অ', সি মূল্য বৃদ্ধিটোতো সেই বাঢ়িবই তোমাৰ ধৰা, সময়ৰ লগে লগে সেইটো অৰ্থনীতি এখনৰ বাবে ভাল হয়। কিন্তু
তুলিলে মানে মূল্য বৃদ্ধিটো আমি নিয়ন্ত্ৰণ কৰিব পাৰো।
সেইটো-সেইটো নিয়ন্ত্ৰণটোৰ কথা আহি পৰিব বাৰু। কিন্তু যিটো কলা যে মূল্য বৃদ্ধিৰ বিষয়ে মই কি ভাবো তেতিয়াহ'লে মই এইটোয়ে ভাবো যে মূল্যবৃদ্ধিত। এইটো মানে যদি আ এটা পৰিমণত হয়। সীমিত পৰিমণত হয়। তেতিয়াহ'লে মানে দেশ এক খনৰ অৰ্থনীতিৰ কাৰণে ভাল হয় আৰু যদি এক একেৰাহে যদি পুতুককে বাঢ়ি গ'ল বা হঠাৎ যদি বাঢ়ি গ'ল তেতিয়া বহুতো সময় জ্বলন ত সমস্যাই দেহা দিয়ে মানুহবোৰৰ মাজত এতিয়া ধৰা এতিয়াতো আমি বাতৰিবোৰত পায়ে আছো ন তোমাৰ আহ গেছৰ দাম বাঢ়িছে।
হয় পেট্ৰলৰ দামো বাঢ়ি গৈছে।
অ', অ তেনেকুৱা ক্ষেত ক্ষেত্রত আহ তুমি কি ভাবা যে কেনেকুৱা মানে স সমস্যাৰ সন্মুখীন হব পাৰিছে মানুহবোৰে গেছৰ দাম বাঢ়াৰ লগে লগে বা পেট্ৰলৰ দাম বাঢ়াৰ লগে লগে।
আহ মানুহৰ আহ আমাৰ নিচিনা নিম্ন পৰিয়ালৰ মানুহ বিলাকৰ অলপ বাজেটটো আহ বাজেটত প্ৰভাৱ পেলাই। আহ যিহেতু। অ। আমি মধ্যম পৰিয়ালৰ অসুবিধা বেছি হয়। তে সেইহি হিচাপে মূ--মূল্য বৃদ্ধিটো আহ হঠাৎ বাঢ়ি গলে আমাৰ অলপমান অ অসুবিধা হয়।
হম হম
ত' সেই হিচাপে অ।
অ' কোৱাচোন। অ' সেই, সেইটো মানে তুমি ঠিকেই কৈছা। যে আমাৰ দৰে মধ্যবিত্ত বা বা নিম্ন। পৰিয়ালৰ মানুহখি খিনিৰ বহুত খিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এতিয়া যিহেতু ক'লো যে গেছ ৰ দাম বাঢ়িছে বা নাটনি বাঢ়িছে ত' আৰু তোমাৰ কি ক'লো পেট্ৰলৰ দাম বাঢ়িছে ত' সেইখিনি স এইখিনিত মানে বহুতো ধৰা এতিয়া, অ' যিখিনিয়ে ধৰা বাজেট এটা ৰাখিছে যে এক হাজাৰ টকাৰে মোৰ এটা গেছ আহিব, যদি সেইটো দাম বাঢ়ি যায় তেওঁলোকে গেছতটো ল'ব নোৱাৰিব আৰু আজিকালি খৰিত বনোৱাটো মানে চহৰবোৰত বা মহ মহানগৰবোৰতটো বহুতো দিগদাৰ হৈ গৈছে। তোমাৰ গছ গছনি এনেই নাই। তাতে আকৌ খৰি কৰ তা পাব মানুহ পিনে গছ-গছনি নাই যদি তোমাৰ গৰম উষ্ণতাটো বেছি বাঢ়িছে ত' তেনেকে মানে পৰিৱেশটোৱে বিনষ্ট কৰে মানে আমি কথাটো অৰ্থনীতিৰ বিষয়ে পাতি আছিলো গৈ গৈ তোমাৰ চাৰাউণ্ডিং আমাৰ ধৰা আমাৰ চাৰিওপিনৰ পৰিৱেশটোও মানে প্ৰভাৱ পৰিছে মূল্যবৃদ্ধিৰ কাৰণে।
হয়, অ'।
এনে তুমি কৈ আছিলা যে সঞ্চয়, সঞ্চয়ৰ বিষয়ে আৰু অলপমান কিবা ক'ব পাৰিবা নেকি যে কেনেকুৱা ধৰণৰ মানে ষ্টুডেন্টবোৰ বা এনে পৰিয়ালবোৰে কেনেকে মানে সঞ্চয় কৰি ৰাখিব লাগে।
অৰ্থনৈতিক আৰু দৈনন্দিন জীৱনৰ সৈতে অ' অ', কিবা এটা বাজেট বনাই কেনে আমি সঞ্চয় কৰি সেই অপ্ৰয়োজনীয়তা খৰচ খিনি কমাই আমি অ', মূল্যবৃদ্ধিত তো অ'। আমিন য় হেৰি কৰিব পাৰিম। অ', ছাত্ৰ-ছাত্ৰীসক সকলে নিজৰ এটা বাজেট বনাই ল'ব। পাৰে বা নিজেই অলপ সঞ্চয় কৰিব পাৰে। অ' তেতিয়াহে আমাৰ মূল্যবৃদ্ধিৰ সমস্যাটো অলপ অ' দূৰ হ'ব পাৰে। আগত যিহেতু আমি বেছি চি বেছিকে লৈছোঁ সেই বস্তুটো অলপ কম কে ল'লে মানে আমাৰ অ' ভাল হ'ব মূল্য বৃদ্ধিৰ ক্ষেত্ৰত।
অ' অ' এইটো বাৰু ঠিকেই কৈছা তুমি, যে সঞ্চয় আমি কৰিব লাগে, আমাৰ উপাৰ্জনৰ এক অংশ মানে আমি সঞ্চয় কৰিবই লাগে তাৰোপৰি তুমি কলা যে অদৰকাৰী বা অপ্ৰয়োজনীয় বস্তুৰ মানে খৰচটো আমি কমাব লাগে এইটো মানে ঠিকেই কৈছা বাৰু মূল্য় বৃদ্ধিৰ পৰা এইটো হাত সাৰিবলৈকীয়া এটা গুৰুত্বপূৰ্ণ বিষয় হয়। তাৰ পিছত আহ মই ভাবো যে অ' চৰকাৰেও কিছুমান ধৰা পদক্ষেপ লব লাগে মূল্য় বৃদ্ধিৰ তুলনাত বা আগতেই ধৰা উম ৰাইজক জনাই দিলে তোমাৰ, যে, এইটো বস্তুৰ অ' ভৱিষ্যতে দামতটো বাঢ়িব পাৰে। ত' আপোনালোকে অলপমান কমকে মানে ব্যৱহাৰ কৰক বা ইয়াৰে আকৌ পুনৰ ব্যৱহাৰ তিনিটা হেৰি আছিল যে, ৰিয়জ, ৰিচাই তেনেকুৱা ধৰণৰ কিবা যদি তোমাৰ আৰম্ভ কৰে। সেইক্ষেত্ৰতো কিন্তু মূল্যবৃদ্ধিটো যথেষ্ট পৰিমণে, আহ, মানে সহায়ক হব অৰ্থনীতি এখনৰ কাৰণে। আৰু মানুহৰ কাৰণেও সেই দিশত মানে নীতি কেইটাৰ কাৰণে ভাল হব বুলি ভাবো ত' মানুহে আগতে গম পাল তোমাৰ আৰু কিছুমানত ধৰা মূল্য বৃদ্ধিটো তোমাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি, এতিয়া ধৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অ', তোমাৰ কি গেছৰ দাম বাঢ়িছে, সেইটো যুদ্ধ বি গ্ৰহৰ কাৰণে হৈছে, সেইটোতো তোমাৰ মানুহ মানে নিয়ন্ত্ৰণ নাই, ত সেইটো কিছুমান মানে কাৰণ থাকে যিটো আমাৰ বা চৰকাৰৰ তোমাৰ অ', নিয়ন্ত্ৰণ নাথাকে। ত', তেতিয়া অলপমান মানে সমস্যাৰ সন্মুখীন হয়।
আহ, চৰকাৰে কিন্তু মূল্যবৃদ্ধিৰ আহ, নিয়ন্ত্ৰণ কৰিবলৈ নিজৰ ভূমিকাও গ্ৰহণ কৰে, যেনে কেন্দ্ৰীয় বেংকৰো ভূমিকা থাকে। তাত সুতৰ হাৰ নিয়ন্ত্ৰণ কৰি মূল্য বৃদ্ধি কমাবলৈ চেচ টা কৰে।
উম, হম, অ', অ'। সেইখিনিও বাৰু তুমি ঠিকেই কৈছা দিয়া মূল্য বৃদ্ধি বা মুদ্ৰাস্ফীতিৰ কথা পাতি ভাল লাগিল তোমাৰ লগত আৰু বহুখিনি কথা মই জানিবও পাৰিলোঁ।